নমস্কাৰ, হয়।
হয়। কি মোৰ ভালে হৈছে, কি কৰি আছে?
এ, ৰ'ব এনেই শুই আছোঁ।
আচ্ছা! আঁ আপোনাৰ প্ৰিয় উৎসৱ কি?
মোৰ প্ৰিয় উৎসৱ হয় আচলতে, বিহু আৰু মোৰ প্ৰিয় উৎসৱ।
আচ্ছা কিয়? মোৰতো বিহুৱে, আপুনি বিহু কিয় প্ৰিয় আপোনাৰ?
মোৰ বিহু ভাল লাগে। কিহৰ কাৰণে যে, মোক সৰু পৰা আচলতে বিহু প্ৰতি বহুত আকৰ্ষিত। মানে, বিহুৰ হয়। বিহুৰ মানে, বিহুত যেনেকুৱা মানে ধৰণৰ কামবোৰ কৰা হয়। বিহুত বহুত ধেমালি ধৰক হওঁক, ৰং ৰং ধেমালি হওঁক, বা নাচ -গান, ধৰ ভোগালী বিহুত আমাৰ খোৱা বোৱা, কঙালী বিহুত, কঙালী বিহুত চাগে, মেজি জ্বলোৱা হয় ন'? মই অলপ মানে পাহৰি গৈছোঁ।
নাই, নাই! কঙালী বিহুত মেজি নজ্বলাই।
ভোগালী বিহুত জ্বলাই ন'?
নহয় নহয়, মাঘ বিহুত, অ'! ভোগালী বিহু ইয়েচ। উম!
ভোগালী বিহুত জ্বলাই নে হেৰিত জ্বলাই। হয়তো চাগে, কঙালী বিহুত জ্বলাই চাগে। ত' মাৰ, হয় হয়। সোধক চোন?
কওঁক!
অ'! হেৰি, হেৰি মানে, এ, বেছিকে মোৰ আৰু এটা ৰঙালী বিহুটো মানে, ৰঙালী বিহুটো বেছি ভাল লাগে। তিনটাৰ ভিতৰত, আপোনাৰ কোনটো ভাল লাগে?
মোৰ, মোৰ, মোৰ ৰঙালী বিহুৱে বেছি ভাল লাগে।
তাৰ কাৰণটো আপোনাৰ?
কাৰণটো হ'ল, কাৰণটো কি ফূৰ্তি -ফাৰ্তা কৰোঁ আৰু। নাচিবলৈ যাওঁ। বিহু, বিহু নাচিবলৈ যাওঁ। বিহুৰ সাজপাৰ পিন্ধো, আঁ বঢ়িয়া, বঢ়িয়া। খানা খাওঁ, পিঠা খাওঁ, ফাংচন চাব যাওঁ, উম! ভাল লাগে। লগৰবোৰৰ লগত খেল ধেমালি কৰোঁ।
বিহুৰ সময়ত আচলতে, খেল ধেমালিবোৰো কৰা হয়। যিটো আমাৰ আঁ প্ৰতিযোগিতা পতা হয়। আঁ মানে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হয়। প্ৰাইজ, হেৰিও থাকে, প্ৰাইজো থাকে। ত' সেইটো কাৰণে, ‌ আচলতে সৰু ল'ৰা, ছোৱালীবোৰ যি যিবোৰ আছে, তেওঁবোৰ মানে, উৎফুল্লিত হৈ থাকে। থাকে। সেইটো মানে, তাতে মানে, কি হ'ব পাৰ্টিচিপেট কৰিব।
হয়। আচ্ছা! আপুনি আহ ভৱিষ্যতে আঁ যদি এজন খেতিয়ক হ'ব বিচাৰে, তেতিয়া আপুনি কি খেতি কৰি ভাল পাব?
মই ধান খেতি আৰু সৰিয়হ খে, সৰিয়হৰ খেতি কৰিব ভা, ভাল পাওঁ।
খেতি কিয় কৰি ভাল
ধান খেতি আচলতে, কিয় মানে, কি যিটো আমাৰ অসমত অসমত আচলতে ধান খেতি বহুত হয়।
আচ্ছা!
ধান খেতি বহুত হয় আৰু এটা কৰিব খুজিম মই, চাহ খেতি কৰিব খুজিম। কাৰণ, অসমখন আঁ চাহৰ বাবে বহুত বিখ্যাত ন'। চাহ ইতি ইতিয়াটো মই ভাল গম নাপাওঁ। কিন্তু, গম পাওঁ যে, চাহ খেতি আচলতে আমাৰ আঁ আপাৰ অসমত বেছিকে হয়।
আপাৰ অসমত মানে, চাহ বেছি ধৰক ডিব্ৰুগড় হওঁক, শিৱসাগৰ হওক তেনে জাগাত মানে আমাৰ আচল মূৰত বেছিকে চাহ খেতি কৰা কৰোৱা হয় আৰু। আৰু দেখা যায় পাহাৰীয়া জেগাত বোৰ দেখা যায় জম খেতি কৰা হয় বেছিকে পাহাৰ। কাটি- কাটি ইষ্টেপ - ইষ্টেপ। বনাই এ কাটি কাটি কিনে তাতে তেনেকে চাহ কৰা হয় মই চিনেমাত যাওঁতে তেনেকে দেখা পাইছিলো।
আচ্ছা। আৰু ধান খেতিতো কিয় কৰে।
ধান খেতি ন ধান খেতি আচলতে মই ইমান ধান খেতি কৰা দেখিছিলো যে সেইকাৰণে। ন তাৰ পক্ৰিয়াটো। ধা মানে কি এ ধানটো ধানটো কেনেকে মানে। চাউললৈ ৰূপান্তৰিত কৰে। চাউল হেৰি কৰে ত সেইটো মানে চাইছো মই গাঁৱত যেতিয়া মই যেতিয়াই যাওঁ এ মানে কি কেতিয়াবা আহ ক মই দেখা পাওঁ যে ধান মানে ধানৰ পৰা কেনেকে। চাউলহে আনিলে তাৰে ধানৰ এক তুহ বুলি ক তুহ তু গুচাই কিনে এ। চাউললে পৰিৱৰ্তন প্ৰক্ৰিয়াটো ভাল লাগে মানে অলপ। ইণ্টাৰেষ্টিং হয় আৰু সেইকাৰণে বেছি ভাল লাগে মোৰ।
অ আৰু আৰু কিবা এটা কৈছিলে আপুনি কিবা সৰিয়হ নে কিবা।
অ হয় হয়।
অ সেইটো কেনেকে কৰে বাৰু মই নাজানো মানে সৰিয়হ খেতি কি বস্তু।
সৰিয়হৰ খেতি মই আচলতে নাজানো ইমান এটা কিন্তু। আহ প্ৰক্ৰিয়াতটো নাজানো আচলতে কিন্তু মই গাঁৱত থাকো ন আমাৰ গাঁৱত আহ। ধান খেতিও কৰা হয় সৰিয়হ খেতিও কৰা হয় ত' এ সময় বুজি কৰা হয় ন। ধান খেতি ধৰক ধান এটা সময় কাৰণে থাকে ধান খেতি তাৰপিছত উম। সেইটো গুচি গ'লে তাৰে সময় গুচি গ'লে তাৰ পিছত সৰিয়হৰ খেতি কৰা হয়। সৰিয়হ খেতি মানে কি যেতিয়া সৰিয়হৰ। খেতি খেতিতো দেখা পাব মান কি গোটেই হালধীয়া হালধীয়া হৈ থাকে মানে চাওঁতে ভাল লাগে।
আচ্ছা।
ধুনীয়া জাগা এটা মানে কি ভাল লাগে তেনেকুৱা। কিন্তু মই এ যিটো সৰিয়হৰ খেতি। শৰিয়হৰ খেতিৰ পৰা যিটো আমাৰ মিঠাতেল বনোৱা প্ৰক্ৰিয়াটো যে।
আহ।
যেনেকে তেলটো মানে তেল তেললৈ ৰূপান্তৰিত কৰে মই সেই প্ৰক্ৰিয়াটো আচলতে কৰি পাইছো। মই গাঁৱত থাকোতে মই গৈ পাইছো যেনেকে অলপ মেচিনেদি কিবা অ। দিয়ে তেনেকে কিবা বনাই সেই। মানে বহুত এ মানে কি ধৰক আকৰ্ষিত কৰে মোক মানে মোৰ ভাল লাগে যদি মই হয়তো। যদি মই ভৱিষ্যতেই তেনেকুৱা খেতিয়ক হ'ব, বিচাৰো তে মই এ সৰিয়হৰ খেতি বেছৈ হ'ব বিচাৰিম।
আচ্ছা।
হয়।
আৰু আৰু কি ভাল লাগে আপোনাৰ খেতি বাতিত, শাক পাচলি আপুনি ৰুই। পাইছে নে কেতিয়াবা নে ৰোৱা দেখিছেনে?
নাই মই ৰুইতো পোৱা নাই, কিন্তু চাকে মই ৰোৱাও। দেখা নাই ৰোৱা, ছোকে মই বন্ধা কৰিছে দেখিছো।
অ আপুনি এই ধান কাহ খাই, ধান কাহ খাই পাইছেনে ধান কাহ।
মই তেনেকুৱা মানে নাজানো ইমান এটা নলেজ। আপুনি আপুনি কওকচোন আপুনি যদি খাই পাইছে।
অ ধান খা এই ধানৰ খেতি, হয়। যে যেতিয়া ধানটো আহ পকিবলৈ ধৰে তেতিয়া পানী। খাক, খাক খ নি নিজে নিজে ওলাই ধান খাৰ। সখ তাৰ নামটো, ধ তাৰ নামটো এখ ধান কাক কৰিছে। ধান খেতি তাতে হয় ধান একেলগে হয় সেইকাৰণে।
আচছা মই আপোনাৰ পৰা কথাটো জানিব পালোহে। আজিহে গম পালো মচ আমাক আগতে গম পোৱা নাছিলো, হয় ধন্যবাদ। দজ ন বাইছে।
হম হম একো নাই, আলু আলু খে আলু খেতি চাইি পাইছে। আপুনি।
আৰু খেতি চাই ব নাই কিন্তু মই, এনেই জাষ্ট। সেই চাই পোৱা নাই নাই আপুনি চাই পিছে।
আচ্ছা অ অ পাইছো পাইছো। প্ৰথমে আলু, আহ কাটি ফালে মাটিৰ তলত পুতা হয়। লাইনে লাইনে, তাৰপিছত। যেতিয়া অলপমান আহ আলুটোৰ পৰাই গছটো ওলাবলৈ ধৰে। তেতিয়া আকৌ তাতে, আহ কিবা প্ৰাকৃতিক সাৰ চাৰ। দিয়ে আৰু, আৰু যেতিয়া আহ সম সময় হৈ যায়। তেতিয়া আকৌ এই কি বুলি ক কোদালে দি, আলহ মাটিখি। বাহিৰ কৰিলে ত আলুটো। তলত আলু, আৰু হয় আৰু।
মান আলুটো মানে মাটিৰ চলত হয় ন ত বো আৰু।
উম, বিলাহী। বিলাহী গছতটো ৰুই পাইছে চাগে আপুনি বিলাহী গছটো একদম সহজ। দুই লাই দিলে উৎপন্ন হৈ যায়।
বিলাহীটো বিলাহীটো কি বিলাহীটো।
বিলাহীটোচোন আপুনি, কাটি ধইলাই দিলে। তাৰে পৰাব লাগি যায় বিলাহী।
হয় তেনেুৱাকে কিন্তু মই, তেনেকুৱাকে মই কিন্তু আচলতে খতিৰ কথা খেতিৰ কথাটো কৈছো। ম তেনেকুৱা কিন্ত, কৰা নাই কিন্তু তেনেককাতটোো হয় তেনেকেতো। মাটিত পেলালে হয়, যদি আপুনি বেঙেনাটো পেলাই বেঙেনাৰ পৰাও হ। হয়।
বিলাহীটো বেছি জল্দি কি হয়।
সেইটো।
উম জল্দি কি আ যদি। আপুনি আজি পেলাইছে এক দুইদিন পিছত চাব তাতে গছ ওলাই গৈছে।
আছা অ, তেনেকে মই দেখা নাই কিন্তু। তেনেকুৱ টো হয়, মই মই ভাবিছো খেতিৰ কাছো কৈছ তেনেকুৱো মই চাই পাইছো। তেনেক ম, এনেই ধৰক মই ধুলিয়াই দিলো মাটিত তেনেকে হৈছে, আৰু তেতিয়া গম পা।
উম উম।
যিটো গুটি সেইটো পেলালে কিন্তু হয়, যে তেনেকে দেখা পাইছ। খেতিৰ হিচাপত যিটো। আম খেতি আম গছৰ খেতিও কৰা হয় জানে আপুনি চাগে বেছিকে চাউথ ইণ্ডিয়াত বেছিকে হয়। দক্ষিণ দক্ষিণ ভাৰতৰ ফালে ত' তেনেকুৱাকে খেতি চাইব নাই কিন্তু এনেকে হল দেখা পাইছো।
উম উ উ, তামোল গছৰ খেতি খেতি কৰ খেতি পাইছে নে আপুনি তামোল গছৰ খেতি।
আচলতে কৰি পোৱা নাই। কিন্তু তামোল গছৰ খেতি মানে কি তা আহ তেনেকুৱাকে চাই পাইছো। আমাৰ মানে কি ধৰক গাঁৱৰ ফালে আছে। মানে মানে অকল তামোল গছে অ অকল তামোল গছে আমাৰ এনে তামোল খাই পাইছো, কিন্তু মানে এ ভাল নালাগে তামোল খাই। কিবা অলপ কিবা লাগে। নাজানো কিয় অ মান ভাল কিছুমান থাকে ন এনেই কিবা ভাল নালাগে ধৰা কিছুমানে মাছ নাখায় মাংস নাখায়।
উম উ উ, এ আপুনি মাছ মাংস খায় নে নেখায় এতিয়া কথাটো উলাইয়ে দিলে।
হয় হয় হয়, হা মাংস আচলতে মাছ নাখাও আমি মানে নাখাও বৰ মাংস মাংস মাংস অলপ কেতিয়াবা খাওঁ।
আচ্ছা, বেছিকে কি খায় আপুনি মাছ-মাংস খায় নে নিৰা
বেছিকে তাৰ মানে নিৰামিষ বেছি ভাল পাওঁ, কিন্তু মাংসটো থাকিব লাগে প্ৰটিনৰ কাৰণে নিৰামিষ নিৰামিষটো আমাৰ কি দালি-ভাত হওক নিৰা আচলতে মাংস মাছ-মাংসতকে নিৰামিষতে খাদ্যৰ আইটেমবোৰ থাকে।
আচ্ছা।
কি হিচাপত নে কিনি নিৰামিষ যদি খাব যাওঁ মানে হয় তেনেকুৱাকে মই হয়, মানে যিটো নিৰামিষ যদি খাব যাওঁ নিৰামষ দালি থাকিব তাৰপিছত এ ধৰক আলু ভাজি ভাজি থাকিব। পিটিকা থাকিব বহুত ধৰণৰ পিটিকা থাকে ন তই পিটিকা থাকিব ধৰা পাপৰ দিব আমাক অসমীয়া যিটো ধৰণৰ নিৰামিষ ত তেনেকুৱা পাপৰ দিব চাট নিম ভাজি থাকিব তাৰপিছত এইখিনি ধৰণৰ বস্তুবোৰক মানে কি ভাল লাগে আৰু আৰু অসমীয়া বহুতো খাদ্যবোৰ আছে ন
এ তেনেকুৱাকে বনাই ত সেই হিচাপত বুজাই আৰু লাষ্টত আহ জমাৰ জল জলপান অসমীয়া জলপান বুলি কয় ধ ধৰক চিৰা, দৈ, গুৰ তেনেকুৱাকে যদি তেনেকুৱা যদি পোৱা যায় ত তেতিয়া আৰু বেছি ভাল লাগে গুৰ হওক তো বহুত ভাল লাগে।
আপুনি দহি কেনেকে দহি কেনেকে বনাই জানে নে নাই?
দৈতটো ত গাখীৰ ফ মানে গাখীৰত যিটো আমাৰ বেক্টেৰিয়া থাকিল লে লেক এইটো বেশি লাষ্ট ডেট থাকে নেকি ত' সেইটো এ সেইটো পৰিমাণ চাগে বেছি হলে আমাৰ গাখীৰটো যিটো ফাটি যায় ফাটি যোৱাৰ পিছত চাগে দৈ লৈ ৰূপান্তৰি কীটাণু সেইখিনিয়ে জানো আচলতে ম
আচ্ছা।
আপুনি আপোনাৰ কওক মই বেচি আচলতে নাজানো দৈয়ৰ বিষয়ে আপুনি জানে নে?
অ হয় হয়, সে সেনেকে কৰে দৈত নেমু টেঙা দি প্ৰথমতে গাখীৰটো ফাটাই লয় তাৰপিছত বাহিৰতে থৈ দিয়ে। গৰম দিনত বেছি ধুনীয়াকে দৈটো হয় টেঙা হৈ যায় যেতিয়া টেঙা হোৱাৰ পিছত ঠাণ্ডা জেগাত থৈ দিয়া আৰু দৈটো জমাবলে।
অ হয় হয়, ভাল লাগে আচলতে মানে গাখীৰৰ বস্তুবোৰ খাব লাগে আৰু
অ, খাব লাগে ভাল লাগে। এয়া আপু আপুনি এনেহলে গাখীৰৰ কি কি আইটেম খাই পাইছে এতিয়ালৈ
আইটেম ক'ব গলে গাখীৰটো খাইছোৱে গাখীৰৰ গাখীৰ
হয় হয়।
শুনা পাইছে? অ। তাৰ মানে এই গাখীৰৰ যিটো আইটেম যিটো গাখীৰৰ আহ আমাৰ গাখীৰীৰ য দৈ দৈটো,
হয়।
দৈৰ দৈৰ পিছত তোমাৰ এ চানা বুলি কয় নেকি এ। সেইটো পনিৰ। মইটো মে একবাৰেই খাইছো, খোৱা নাই আহ। এ কি কয় এইটো নেপাল নেপালত পোৱালে চাগে এইটো।
আতচ্ছা অ অ। উম আপোনাৰ মাতটো অহা নাই অলপ।
পৰিমাণে হেৰি কৰিব লাগে এইকেইদিন
অ এতিয়া আহিছে অ।
অঁ হয় হয়। মানে কি এ তাৰপা চানা এটা বুলি কয়, পনীৰ, তাৰপিছত মই আৰ আৰু এটা বস্তু মানে খাই মই এবাৰে খাইছিলো, মানে মোৰ বহুত বহুত ভাল লাগিছিল। আচলতে এইটো বস্তু থাকে অসমত পোৱা নাযায় বেছি। এ নেপালত চাগে পোৱা যায়, নেপালী নেপালী হয় কিবা মানে এটা বহুত টান হয়।
আচ্ছা
চাইপ অঐ কিবা নাম বাই ত নাজাানো
অ চুৰলপি চৰলপি
অ চুপ, হয় হয়। কেনেকৈ বনায় আপুনি?
অ এইটো অ গাখীৰ গাখীৰৰ যে এইটো গাখীৰ গৰম কৰাৰ,